শুনি আছ নে?
অ', শুনি আছোঁ।
অ', খোৱা বোৱা হ'ল আৰু?
অ', খালোঁ।
তাৰ পৰা এতিয়া কি কৰি আছ? ম-মই এনেই আছোঁ এতিয়া।
মই এনে বহি আছোঁ, কিনো কৰিম আৰু।
অ'।
গৰমতে থাকিব পাৰা নাই।
হয় দে গৰম ইমান হৈছে নহয়। আমাৰ এই অসমৰ গৰমতটো অকন মানে হেৰি টাইপ ৰ মানে বৰ দিগদাৰ সহ্য কৰিব।
উম, মই এতিয়া অ', আমাৰ তাতে একেবাৰে হেৰি গৰম ঘৰটো বেছি গৰম।
অ', আৰু এখন চত দি দিয়া হয়, গৰম নহ'ল হয়।
অ'। নহ'লে হয়, এতিয়া এখন আৰু চৰত দিয়া হয় চা এখন ওপৰত দিয়া হয় তেতিয়া ঠাণ্ডা অকণ লাগিলে হয়।
আহ, টিং পাতকে দি দিব দিবি লাহে লাহে। উম, তেতিয়া মানে গৰমটো অকণ কমিব।
ফেন মানে একেবাৰে দুখন লগালেও কাম নিদিয়ে, হেৰি সৌ ডাঙৰ ফেনখন লগাই ল'ব লাগিব।
অ' হয় দে, গৰম হৈছে।
অ'
মই এতিয়া ভিতৰত গৈছিলো নহয়, অ', এতিয়া অকন ওপৰলৈ আহিছিলোঁ। ভাল লাগি আছে ভিতৰত আমাৰও এতিয়া গৰম, ফেনে কামেই দিয়া নাই।
অ'।
তাত গৰম।
মই সেয়া বাহিৰত বহি থাকো আৰু এতিয়া অকলে অকলে কি বহি থাকিবি ভয় লাগে নহয়।
অ', তহতৰ হেয়াত আকৌ ভয় লাগে, মোৰ ইয়াত আকৌ ভয় নালাগে, এই ওচৰতে এয়া গাৰী চাৰি চলি আছে যে দেখি আছোঁ।
অ', আমাৰ ইয়াত আকৌ ভয় লাগে নহয়।
চবৰে লাইট জ্বলি আছে আশে পাশে, তাপা সেইফালে সৌ, পেট্ৰল পাম্পটোত লাইট জ্বলি আছে দেখি আছোঁ, গাড়ী গৈয়ে আছে।
অ' আমাৰ ইয়াত এতিয়া চব মানুহ শুৱে যে।
অ', মানুহ বিলাক শুৱে, ইয়াতো শুৱে যেনিবা, শুলও মানে গাড়ী গৈ আ- চলি থাকেতো, গাড়ী বিলাক চলি থাকিলেও মানে অকন সাহস এটা
অ'
তাত আকৌ গাঁৱৰ টাইপ, গাঁৱৰ জেগাত আকৌ মানুহ, গাড়ী ইমান আৰু মানুহবিলাক শুয়ে যায়।
উম সোনকালে শুৱে, মানুহৰ কষ্টও হয়, ভাগৰ হয়, সোনকালে
কষ্ট অ', খেতি পথাৰ কৰা মানুহ ইয়াতে আছোঁ, মানুহ বিলাক আৰু ঘৰতে ঘৰতে থাকে। তাত খেতি পথাৰ যোৱা, মানুহ ভাগৰ লাগে, দিনে-ৰাতিয়ে সিহেতি ইমান কষ্ট কৰি থাকে, আকৌ সোনকালে উঠিবই
সোনকালে আকৌ উঠে‌ যে, ইয়াত আকৌ নহলে পাছ- তাত মানে এতিয়া উম দেৰিকে শুৱে, দেৰিকে উঠে। আমাৰ ইয়াত সোনকালে শুৱে, সোনকালে উঠিব।
সোনকালে উঠিব সেইটোয়ে ভাল আচলতে, সেইবিলাক কষ্ট কাম কৰি থাকিলে ভালেহে, সোনকালে উঠিলে, সোনকালে উঠাতো টো বহুতেই ভাল, মানুহ মানে সদায় সোনকালে শুব লাগে, সোনকালে উঠিব লাগে, এইটো আজি কালি গাও, গাঁৱৰ মানুহ বিলাকে বা আগৰ দিনৰ মানুহ বিলাকে তেনেকেই কৰিছিলে, সেইবিলাক সেইটো কাৰণেই মানে মানুহ বিলাকক শৰীৰৰ পুৰা প্ৰতিটো, সেই বস্তুৱে ভাল আছিলে মানে। এতিয়া মানে মানুহ বিলাক সোনকালে, বেমাৰ-আজাৰ নাছিলে আগতে। উম, এতিয়াতো ড তৰ সেইবিলাক কথা কয়, আগতে গাঁৱৰ মানুহে ডক্তৰে নোকোৱাকে, নিজে নিজে ডক্টৰ বনে, সেইবিলাক নিজে নিজে বুজি পায়। এতিয়া ডক্টৰে কৈ থাকে, বাৰে বাৰে সোনকালে ভাত খাব দিয়ে। উম দেৰিকে শোৱে। এতিয়া সেইটো কথাকে ডক্টৰে বাৰে বাৰে কৈ আছে, সোনকালে খাব দিয়ে সাতটাৰ পৰা আঠটাৰ ভিতৰত খাব দিয়ে। আৰু শুই যাব লা দুঘন্টা পিছত শুব লাগে আৰু খানা, ভাত খোৱা।
অ'
তাপা খাই প শুব মআ, খাই শুব লাগে আকৌ কম চে কম সোনকালে, চাৰিটা মান বজাত উঠিবই লাগে মানুহ বোলে। তেতিয়া মানে ভাল আৰু মানে বেলি ওলোৱা আগত মানে উঠিব লাগে আৰু।
অ
সেইটোৱেই টো আগৰ দিনৰ মানুহে এইবিলাক মানি চলিছিলে ন সেইকাৰণেহে
অ এতিয়া এতিয়া তই কি কৰিবি এতিয়া আমি এতিয়া গৰমত শুবই পৰা নাই এতিয়া নুশুতে বাৰটা এটা বাজিবগৈ হয়। তাৰ পৰা ৰাতিপুৱা উঠিব মন নাযায় উঠা দেৰি হয়। আগৰ দিনতে ধৰি ল এতিয়া মানুহৰ খেৰৰ ঘৰ আছিলে।
ঠাণ্ডা লাগিব
ঠাণ্ডা লাগে এতিয়া উ এতিয়া দিনত আৰু চব পকা ঘৰ হ'ল আৰু এতিয়া গৰমতটো বেছি।
অ আজিকালি গাঁৱতো গৰম পোৰা পকাই চব প্ৰতিটো ঘৰ পকা হৈ গ'ল।
অ আগতে খেৰৰ ঘৰ আছিলে মাটিৰ ঘৰ ধুনীয়া ঠাণ্ডা লাগি থাকে।
হয় দে সেই মাটি ঘৰ বিলাকে ভাল আছিলে আগৰ দিনৰ।
মাটিৰ ঘৰ ভাল আছিলে মই এতিয়া তাকে ভাবি থাকোঁ মাটিৰ ঘৰ এটাকে বোলো বনাই লোৱা হতেনে ভাল আছিল। এই গৰমৰ দিনকেইটা পৰিলে সেইটোহে মনলৈ আহে।
মাটি আছে নহয় ধুনীয়াকে পাৰত এটা মাটিৰ ঘৰ ৰুম এটা বনাই ল'ব ধুনীয়া
অ অ আগতে আমাৰ মাটিও আছে ভাল আছিলে দিনত গৰম হয় কিন্তু ৰাতিটো কি ধুনীয়া কাপ কো ল'ব লাগে মানে।
অ মাটিতটো ঠাণ্ডা হৈ যায় এতিয়া হয় চিমেণ্টটো ঠাণ্ডা নহয় গৰমহে উঠি থাকে।
উম
ৰাতি কি ধুনীয়া ঠাণ্ডা লাগি যায়গৈ মই আগৰ ঘৰটোলেহে মনত পৰি থাকে আগতে ভাল আছিলে বোলো মাত
অ অ হয় দে।
উম আৰু খেৰ ঘৰটোতো আৰু ভাল ধুনীয়া আমা হে বৌহত,
গৰমৰ দিনত আমি কি কওঁ পাকঘৰটো খেৰৰ নহয় সেই খেৰৰ ঘৰটো তলতে চব আহি পেলাই একে চবে ধুনীয়াকে মাটিতে কাপোৰ পাৰি লৈ পেলাই তাতে শুই থাকো দুপৰীয়া হলে।
অ আমাৰ বৌহতেও সে হেৰি মাটিৰে পাকঘৰটো সেৱ নহয়। উম তাত মানে আমি বহি থাকোগৈ আৰু গৰমৰ দিনত।
অ অ সিহঁতৰ সিহঁতক আকৌ মাতিও যদি ধুনীয়াকে। থৈ দিয়ে দেই ঘৰৰতটো মুচি কাঁচি ন বৰ ভাল লাগে। এতিয়াও নে তেনেকুৱা আগৰ নিচিনাই নে। এতিয়াও তেনেকুৱাই নে হেনতৰ।
অ সিহঁতৰ এতিয়াও মানে পকা ঘৰতো বনাই আছে মাটিয়টো ভাঙিলে কিন্তু পাকঘৰ সেৱাই সিহঁতৰ এতিয়া।
অ পাকা ঘৰ বনাই আছে এতিয়া মানে।
অ
কেইটা ৰুম দিছে।
হা
ৰুম কেইটা দিছে।
ৰুম চাৰিটা।
অ ভালেই হৈছে। ভাল হৈছে থাই ওম কিন্তু সেয়া গৰম হ'বআৱ
অঁ
খেৰ ঘৰৰ নিচিনা নাপাব আৱ পাছ পা মনত পৰিব তেতিয়া আকৌ পাকা ঘও লাগে মানুহ ক নহয় আকৌ মাটিৰৰ ঘৰতনো কিমান মুচি থাকিব, ভাঙি থাকিব হা
অঁ লাগে কিন্তু সেই উম মানে মা টিয়ৰ ঘৰ এটাও মানুহক লাগে এই গৰমৰ দিনকেইটাৰ কাৰণে গম পালি। মই মই এটা বনাই ল'ব লাগিব এইফালে ৰুম এটা যাতে গৰমৰ দিনকেইটাত, তেওঁ মানুহ অকণ
জেগা আছে যেতিয়া বনাওতেনো কি আও জন-তন বনাই লবি উম জেগা জুগুলি আছে ধুনীয়াকে তেতিয়া মানে গৰমত মানে সেইটোতে থাকিলেই হ'ল আৰু বৰষুণ-চৰষুণ পৰিলে অকণ ঠাণ্ডা যেতিয়া পৰিব এতিয়া জুলাই মাহত তেতিয়া মানে স পাকা ঘৰটোত থাকিলেও কথা নাই আউ দুইটা ফালে সুবিধাটো ৰাখিব লাগে আৱ মানুহে জেগা থাকে মানুহ বিলাকে।
অ, তাকে ভাবি আছোঁঙ বুলো গৰমত বহি বহি আগৰ ঘৰ কেইটাই ভাল আ আগৰ দিনতে ভাল আছিলে মাটিঅ খেৰ ঘৰ বোলো এতিয়া বোলো বো পকা ঘৰ বনাই লৈছোঁ বৰ গৰম থাকিব নোৱাই।
থাকিব নোৱাৰি পাকা বিলাক মানে কি ৰাতিয হলে গৰমটো মানে উঠিহে আহে বেছিকে যি দেখিছো মই।
অঁ
কাৰণ মানে তাপটো মানে হেৰি হৈ থাকেটোন চিমেণ্টে মানে ধৰি ৰাখি থয়। অ অ সেইটো কাৰণেটোন এচি প্ৰয়োজন হয় পাকা মানুহ বিলাকৰ ঘৰত
অ' এ চি আজিকালি লগাই আৰু চবে গৰমত থাকিব নোৱাৰে আও
অ' তাপা হেৰি এ এ চিত লগালো আকৌ থাকিলো আকৌ বাহত আকৌ পিছত হে ওলাম বম ওলালে মানে অভ্যাসটো হেৰি হৈ যাব
অ', বেয়াহে অভ্যাসটো বেয়া হৈ যায় গৈ মানে তে মানে লাগে আৰু বেছি গৰম গীতাতে
লাগে নহ'লেও নহয় ল'ৰা-ছোৱালী পঢ়া শুনাৰ কাৰণেই লাগে মানে কষ্ট হয় নহ'লে ল'ৰা-ছোৱালী পঢ়িব কৰিব হয় নে?
অ অ
চাই ল লাহে লাহে লগাই থাকিবি আউ এতিয়া ঘৰটো বনি আছে ছেহে হে চব বস্তুৱে সময় এটা আছে লোৱাত, হেৰি কৰা মানুহৰ চব লাহে লাহ হে হৈ যায় আৰু টকা পইচাও কথা আছে
অ'
পতককেটো বস্তুটো লওঁ বুলি ল'ব নোৱাৰি এতিয়া
সেইটোৱে
উম হেইটোৱে
এ ইহেতি শুলেনে?
সিহঁতি শুৱা নাই, মই সিহঁতক মানে খোৱা বোৱা খিনি দি থৈ আহি এতিয়া মানে
মই বোলো কথা পাতি লওঁ তোৰ লগত, তাপা সিহঁতি হোৱা নাই টিভি চাই আছে।
অ', আমা আক এই শুলে।
শুলে, আমাৰ তাই পঢ়ি আছে।
অ', আমাৰ এই আক ভাগৰ লাগিছে আও হেৰি যে।
তাই আকৌ স্কুল গৈছে ভাগৰ লাগিছে, সেইকাৰণে শুই ভালে হৈছে এতিয়াও এনে। সময়টো হ'লে শুবলৈ, ভালে। শুই গৈছে, স্কুলত আকৌ সোনকালে উঠিব লাগিব। অ', স্কুলতো সোনকাল কৰি দিছে যে এতিয়া গৰমৰ কাৰণে হয়।
অ', সে সোনকালে উঠি আকৌ ধৰি লওঁ যাব লাগিব। দে সেইটো কাৰণে টোপনিও ধৰিছে, শু বোলো।
অ', হয় এতিয়া আমাৰে টোপনি আহিছে অলপ।
অ', আমাৰে টোপনি ধৰিছে আও।
পিছে।
টোপনি আহিলেই অকণ অকন আও, তেওঁ মানে। শুম অকণ বহি লওঁক চোন
শুম আৰু বোলো অলপ বহি লওঁ, ভাত খায়কে শুৱাটো ভাল নহয় যে হয়। অলপমান মানে অ' অ'। সময় থাকিব লাগে, সেইকাৰণে বোলো অলপ কথা পতাও হব তাপা। শুম আও বোলো আও, উম, এতিয়া আমা
চিলোৱা।
খাই কি শুৱাটো ভাল নহয় টোন আমাৰ, সৰু ল'ৰা ছোৱালীৰ কাৰণে একো নাই।
অ'।
শুই গলোঁ।
উম।
পতককে হজম হয় বস্তুবিলাক, খোৱা বোৱা। আমাহে এতিয়া নহয় বয়সৰ অনুপাতে মানে বস্তুবিলাক, সেইকাৰণে আমি অকমান সময় লব লাগে মানে খায় বৈ লৈ।
অঁ।
তাকে এতিয়া, তাকে বোলো হে উম খায় বৈ লৈ বোলো। কথাও পাতা হব উম তোৰ লগত, অকমান বোলো সময়ও যাব। সেইটো কাৰণে ফোনটো লগাই লৈছো আও, কথা চথা পাতিলো অকন টাইম পাছ। নহলে এনে এনে বহি থাকি। থাকিব এলাহ লাগে নহয়, হ'ব দে। থৈছোঁ দে ন, আকৌ পাছত পাতিম, অ হ'ব দে।